হেল্ল'।
হেল্ল'। খুনচা নাই, খুনচা নাই? খুনিছো খুনিছো, খুনিছো খুনিছো। কি খবৰ?
শুনিছা অ' এ আছো জিয়া, আছো জিয়া। চুজিয়া হেল্ল' হেল্ল', হেল্ল' হেল্ল'। হেল্ল'।
হেল্ল'।
হেল্ল' শুনিছা নে?
খুনিচা নে? এ নিত দাল ইমান বেয়া চলি আছে যে।
তুমি চ নাইটো ক
মইতো শুনি আছো তুমিহে নাই শুনা হ'বো হয় ন। হে
তাৰপা এতিয়া হেৰি এডমিশন কলা।
এডমিশনে মাধৱ দোৰ আগতে
আকৌ বোলে মোক এই কোনোবা এটা কৈছিলে লখিমপুৰোৱা বুলি।
লখিমপুৰ নগ'লো নগ'লো ইয়াতে ল'লোঁ। এ কলে আছো ইমান নাযাওঁ এ কি কৰিবা সেইকাৰণে তুমি কত ললা।
এমেল
এ তুমি এনে লৰে ল'লা নেকি?
অ',
অহ, আচ্ছা, হেৰি মেজৰ মোৰ মে ফিজিক্স
অ' মেথছ মাই
অ', মাইনৰ ফিজিক্স
মই এাই
তোমাৰ মাইনৰ কি?
কি
ম মাইন ফিজিক আচ্ছা,
অ', মাইন ফিজিক্স সেই মাইন ফিজিক্স কে ল'লাই অলপ। অ', মাইন ফিজ কেললা।
এ ল' ল লো আৰু।
এই সদায় মানেি চাদৰি ল'ব লাগে।
হয় ভাৰো চেনচ কৰি দিম। হে মেথছত আহিলে আকৌ সেইকাৰণে ফিজিক্স, নহ'লে মেথছ অঁ ফিজিক্সত ল'ম বুলি ভাবিছিলোঁ । মেৰিট লিষ্টত মেটছত আহিলে ।
আচ্ছা,
সেইকাৰণে উম, বাকী
ঠিকে আছে ঠিকে আছে, আছো আছো মানুহবোৰবোৰ খবৰ খাতিও নাই ফোন চোনো নকৰা ।
এই মোৰ ৰিচাৰ্জে নাই । নাই মানে সৈ তেতিয়াৰ পৰাই ৰিছাৰ্চ নাই ।
আমাৰ, যে খোৱাও কথাছিলে এতিয়া মানুহবোৰে নাই এ দিয়া।
মানুহে ন আৰু তাকে হে ।
দেৱব্ৰত গুৱাহাটী,
দেৱহৰ গুৱাহাটী কোন ক'ত আছে পাট্তা নাই আৰু এতিয়া ।
লব শ্ৰিিবেণী ল'ব গুৱাহাটী
তাই-তাই গুৱাহাটীত ললে নি? তাই-তাই কি-কি কৰিবগৈ মানে গুৱাহাটীত?
বি এছ চি নহয় তাই এ বি বৰুৱাত।
আচ্ছা-আচ্ছা ।
তাৰ
তাৰ পা হেৰিা নাই হা। অ হেল্ল',